অ', নমস্কাৰ অ', ভাল আছেনে আপুনি?
অ', ভালে আছো, আপুনি ভালে আছেনে?
অঁ', অঁ', ময়ো ভাল আছোঁ।
অ', অ', আহ আমি উৎসৱৰ কথা কওঁনে?
অঁ', অঁ', কোৱা।
অ', আহ', মানে অসমত আহ যিখিনি উৎসৱ হয় যেনে আহ', বিহু আহ' ভোগালী, বহাগ বিহু, ভোগালী বিহু তেনেকুৱা আৰু। অ', ত' আপোনাৰ সেইফালে অ', বিহুত অ', কেনেকুৱা কেনেকুৱা মানে উৎসৱ হয় এইটো ক'ব পাৰিব নি?
অঁ', অঁ', ক'ব, মোৰ এতিয়া বিহু ফেষ্টিভেলটো উম' আহ বহুত উম, কি কয় তাক। সু-সুন্দৰ কৰি বানানো হয় আৰু আহ এইটো আহ, অসমৰ কাৰণে এইটো এটা ডাঙৰ ফেষ্টিভেল হয়। আৰু এইটো সকলো মোৰ এইখনে ন'-নতুন জামা কাপোৰ কিন্ধে আৰু পিন্ধে।
হয়।
বিলাক হয়।
অ'। অ' এইফালেও তেনেকুৱাই। অ' এইফালে তেনেকুৱাই অ' মানে বিহুত অ' অ' বিহুত আ ফাৰ্ষ্ট আ যেতিয়া বিহু হয় তেতিয়া আ পূজা কৰা হয় কিবা কৰা হয়। তাৰেপিছত অ'। মানুহবোৰে ঘৰে ঘৰে যাই আ বহুত আনন্দ-ফূৰ্তিৰে। আ, নাচ-গান কৰে আৰু। তাৰ পিছত আহ, নাচ-গান কৰি তেনেকুৱাই অ' ঘূৰে-ফুৰা আ গাঁওতো ইহঁতৰ ঘৰত তাৰ পিছত তাহতৰ ঘৰত তেনেকুৱা ঘূৰে। অ' এইটোত যেনিবা আ উঠোৱা যেন হয় আৰু। এয়া ডাইৰেক্টলি চন্দা নহয় আৰু মানে আ ঘৰে ঘৰে
ত' আপুনি জানে নেকি, যে বিহুৰ ৰঙালী বিহু যে হয়নে এইটো মানুহ কি কি উম উম, নিয়ম আৰু পৰম্পৰা পালন কৰে।
অওম, ৰঙালী বিহুতো মই ইমান ক'ব নোৱাৰিম। আ
অ' মই এতিয়া জানো মোৰ ঘৰত ওচৰত এইটো হয়। উম। ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহু আৰু আ হিচাপে পালন কৰা হয় আৰু। উম, য'ত গৰু গা-ধোঁৱাই। লাউ, বেঙেনা খুৱাই আৰু দিগি দিয়ে কামনা কৰা হয়। আৰু দ্বিতীয়া দিনা মানুহ বিহু হয়, আৰু য'ত উম, বয়জেষ্ঠক সেবা জনাই, নতুন কাপোৰ উম, দিয়া হয় আৰু উৎসৱটো বিহু নাচ। আৰু গীত আৰু পৰম্পৰাগত খেল-ধেমালি, লি মাজৰ আনন্দ।
অ'।
আৰু আপোনাৰ বাবে বিহু। বিহু উম, প্ৰধানকৈ কি প্ৰকাৰ আ হয় আপোনাৰ বাবে, কি কি প্ৰকাৰৰ হয়? কি কি উম, হয়নে বহাগ বিহুৰ এ এইটো এইটো কৈ আছো মই।
অ' হয় আহ, তুমি কোৱা আ বহাগ বিহু ভোগালী বিহু।
হয়।
সেইবোৰ অ' হয় আৰু ৰঙালী বিহু।
বহাগ বিহুক যিটো ৰঙালী বিহুকো কোৱা হয় আৰু ভোগালী বিহুক যিটো মাঘ বিহুক কোৱা হয় আৰু উম, কাতি বিহু বা কঙালী বিহু কোৱা হয়।
অ।
হয়, হয়। আৰু মই প্ৰতিটো বিহুৰো যিটো নিজৰ নিজৰ উম হ আ বিচেষ বিচেষ তাৎপৰ্য আৰু উম, এটো এটো আছে আৰু বহাগ বিহু বচন্তৰ আগমন আৰু খেতি আৰম্ভণিৰ বাবে আৰু মাঘ বিহু সুছ' আৰু কি কি হয় আৰু কাতি বিহু শশৰ উম, সুৰক্ষাৰ বাবেও পালন কৰা হয়।
হয়।
আৰু আপুনি বিহু ফেষ্টিভেলত উম আ, নতুন জামা কাপোৰ পিন্ধে নেকি?
অ', হয় আ বিহু ফেষ্টিভেলত তেনেকুৱাই অ' সকলোৱে পিন্ধে আহ আমিও পিন্ধো।
হয় হয়, আৰু আপুনি বিহুৰ কি চাজ কি চাজ আৰু কি সাজ পাৰ কি আপুনি কি চাজে আপুনি?
অ আমি অ আমি বড়ো মানুহ ত' আমি বেছিভাগ দখনা পিন্ধো। অ তথাপিও মানে আহ কিছুমানে অ বিহুত অ কিবাতো পিন্ধে উম মেখেলা চাদৰ পিন্ধে।
মেকেলা চাদৰ পিন্ধা অ। উম, মোৰ বাবে বিহুৰ সৈতে যিটো মুগা কাপোৰৰ এইটো ভাল হয় নে? আৰু বিহু বতিসকলে মেখেলা হাদৰ আৰু অ মুগা কাপোৰৰ পৰিধান কৰে আৰু লগতে ফুলৰ সৈতে যিটো উ, বিভিন্ন পৰম্পৰাগত অলংকাৰ যিটো আহ, গামখাৰু ঢোলবিৰি আৰু জোনবিৰি আদি পিন্ধেনে আৰু পুৰুষসকলে কি কয় তাক চুৰিয়া অ চেলেং আৰু গামোচা ব্যৱহাৰ কৰে।
হয়।
মই এইটো এইটো দেখিছো আৰু।
হয়। আৰু অ, ওম তেনেকুৱাই আৰু এইফালেও তেনেকুৱাই অ চেমে ল'ৰাবোৰে গামোচা পিন্ধে তেনেকুৱাই।
হয়, হয়।
অ, আৰুনাই লয় তেনেকুৱাই সাজ পাৰ লৈ অ উম, অ, ঘৰে-ঘৰে ওলাই যায় আৰু সকলোৱে।
অ। আৰু বিহুৰ গীতত ব্যৱহাৰ হোৱা বিহু নাম- সমূহৰ আপুনি কি জানে এইটো?
অ, বিহুৰ আহ নাম মই অ মই সেইবোৰৰ বেছি নেজানো।
হয়,
হয়,
অ, মই কোৱা উম, অ, বিহুৰ নামবোৰো যাতে যিটো সাধাৰণতে প্ৰকৃত বৰ্ণনা বা মানৱীয়- প্ৰেম বা দৈনন্দিন জীৱনৰ যিটো সংগ্ৰাম বা আনন্দৰ কথা- অতি সুন্দৰেই- ফুটাই তুলে আৰু অসমৰ কাৰণে বিহুটো এটা- ডাংগৰ উৎসৱ হয়।
হয়, উ, হয়, অ, তেনেকুৱা আৰু এইটো বিহুটো বেছি অ অসমত অ বহুত ভাল কৰি পালন কৰা হয়।
হয়, হয়,
হয়, কিছুমানে অকমান বেলেগ কৰি পালন কৰে কিছুমানে অলপ বেলেগ কৰি।
হয়,
মানে এ, নিজৰৰ কালচাৰৰ হিচাপত আহ পালন কৰা হয় আৰু কিছুমানত- অ, মানে বড়ো বিলাকে বেলেগ কৰি অলপ বেলেগ কৰি পালন কৰে তাৰ পিছত- অ ৰাভা, অসমীয়া সিহঁতে অলপমান- বেলেগ কৰি পালন কৰে।
অ হা আপুনি জানে নেকি যে যিটো- বিহুৰ বিহুৰ যিটো বাদ্যযন্ত্ৰৰ ভিতৰত যিটো- হাতৰ আগুলিৰে বজাই এইটোৰ নাম কি?
অঁ
গগনা গগনাটো অঁ অঁ গগনা অঁ
অ অ সেইটো ভাল মানে উম - তেনেকুৱা ভা সেইটো বজাই- পোৱা নাই আৰু তেনেকুৱা দেখা পোৱা নাই আৰু ওচৰত অ বেছিভাগ- কলেজ বা স্কুল বৰ্তমান ফেষ্টিভেল হোৱাতে- কিছুমান অ মানুহবোৰক যেতিয়া সাজ পাৰ লৈ নাচতে দেখা- পাইছিলো আৰু তাহতক ইউজ কৰা।
আ
আৰু অ এতেকে কেনেকে দেখাব আৰু টিভি বা ভিডিঅ' যিকোনো মোবাইল বোৰত- দেখা পাইছো।
হয়। আৰু আপোনাৰ বাবে বিহু গীত বা- বাদ্যযন্ত্ৰ সমূহৰ- উম এ বৈচিষ্ট্য আপুনি ক'ব পাৰে নেকি এইটো কি কি হয়?
আ'ম
ম
বিহুতো এই অ যিখিনি জানো অ- গগনা ইউজ কৰা হয় আৰু অ পেপা- অ
হয় হয়।
হ'ল মই অ বৰ্তমান এখিনিয়ে জানো আৰু আ আৰু কিবা আছে যদি আপুনি কৈ দিয়ক?
আৰু মই কৈ আছো বিহুৰ গীত বা আৰু বাদ্যযন্ত্ৰৰ যিটো বিহু উৎসৱৰ এইটো অচপূৰ্ণ হয় এইটো নহ'লে আৰু বিহুৰ গীত বা বিহু আ নামবোৰত সাধাৰণতে মানৱীয় প্ৰেম আৰু সৌন্দৰ্য আৰু প্ৰণয় আৰু দৈনন্দিন জীৱনৰ অভিজ্ঞতা অতি সহজ আৰু চৰল হৈ ষাত প্ৰকাশ পায় আৰু ইয়াৰ যিটো উপৰিত থকা বাদ্যসমূহ যিটো হ'ল। উ ঢোল হৈছে আৰু বিহুৰ আত্মা আৰু যাৰ চাপৰত সমগ্ৰ অসমীয়া জাতি মন নাচি উঠেনে আৰু পেঁপা
হয়।
এইটোও হয় আৰু।
অ হয়। আপুনি অ আপুনি কেতিয়াবা অ বিহু নাচ নাচি পাইছে নে?
হয় হয়।
নহয় আপুনি অ নাচিছে নে কেতিয়াবা বিহু?
হয় মইতো নাচিছো ইমান নহয়।
অ। মানে গ্ৰুপত।
অ অ।
অ মই অহ নাচি পোৱা নাই অহ বিহুত। মানে তেনেকুৱা গ্ৰুপত অ নাচা নাই আৰু একবাৰো। মানে চান্স পালে অ অলপমান চাম আৰু যদি পাৰো কাৰোবাৰ লগত তেনেকুৱা আৰু। মানে ভাল লাগে আৰু চাই ভাল লাগে আৰু যেনেকুৱা। ভাল লাগে আৰু, হয়, হ।